হেল্ল'।
নমস্কাৰ।
নমস্কাৰ, নমস্কাৰ কি কৰি আছে?
এয়া ভাত চাত খাই শুব লৈছোঁ।
অ', মই এই ভাত কেইটা খাই জাষ্ট বহিছোঁ।
অ'।
এই তোমাক কথা এটাৰ কাৰণে ফোন কৰিলো আৰু খবৰ পতি ভালে তোমাৰ?
মই আছোঁ আৰু কোৱা কিবা লেঠা আছিলে।
এই লেঠা এটা আছিল মানে এই ত তুমি যে বনাইছিলা ঘৰটো।
অ,
তাকে বোলো সেইটো মিস্ত্ৰীটো নাম্বৰ আছে নেকি।
মিস্ত্ৰী আছে। অ, নহ নহয় তুমি যে এটা ঘৰ যে ভাড়া দি থৈছিলা।
অ,
চলি আছে নে এতিয়া ভাড়া সেই ৰুমটোত মানুহ চানুহ আছেনে।
মানুহছানো এ এটা পৰিয়াল আছিলে বাৰুতে।
অ, মানে মোৰো তোমাৰ। মাটি এনেকা মেৰ এটা পৰি আছিলে এনে পৰি আছে বহুত বছৰ হৈ গ'ল।
অ,
তাকে পইচা অলপ পাইছিলো এনেকে ঘৰ এটা বনাই দিওঁ বুলি ভাবিছিলো।
অ, মানে এনেকুৱা ৰুম ভাড়া দিবা।
অ, তুমি মিস্তিৰ কথাটো কওঁতে মোৰো মনত পৰি গ'ল।
অ, এই তোমাৰ মিস্ত্ৰীটো বোলো বৰ ধুনীয়া ঘৰ বনাই মই তোমাৰ মানে তোমালোকৰ ঘৰত বনাইছো। তোমাৰ ঘৰতো।
অ,
এ, তোমাৰ সেই ভিডিঅ' মানে ভিডিঅ' তোমাৰ। মিস্ত্ৰীটো মানে ডিজাইন ডিজাইন বিলাক ভাল লাগিলে তা
অ, মোৰ সেই মিস্ত্ৰীটো এতিয়া কন্টেক্ট নাম্বাৰ মোৰ উৰি গ'ল।
নেকি?
অ, তোমাৰ নাম্বাৰটো নাই সেই নাম্বৰটো মোকো লাগিছিল মোৰ মাটিখিনি পৰি আছে এনেই।
অ,
তোমালোকৰ গাঁৱত যে আৰু এটা মানুহৰ ঘৰ বনাইছিলে সে মিস্ত্ৰীটোৱে।
হেৰি আলি আলি।
অ, সিহিত ঘৰ
অ, এ মিস্ত্ৰীটোৰ নাম আলি আছিল বোলা।
অ, তাৰ নামেই আলি আছিলে।
অ, হেৰি তাৰ নাম্বাৰটো বাৰ মই উলিয়াই দিব পাৰিম তাহ মানে ঘৰৰ মানুহ। সুধি পেলাই।
অ, মই তোমাৰ এনেকে ঘৰতো মই হেৰিটো এ বনাই আনিলো।
অ,
খালি মিস্ত্ৰীটো এনেকে লাগিছিলে এতিয়া এনেকে মিস্ত্ৰী পোৱাও নাই তোমাৰ। চব, কামত আছে মিস্ত্ৰী বিলাক তাৰ মানুহ কম এনেকে দু দু জেগাত একেলগে কাম কৰিব নোৱাৰে এটা জেগাত খতম হলেহে মূহৰটোত আৰম্ভ কৰিব পাৰিব।
অ,
মোক লাগিছিলে তোমাৰ এই। অহা বছৰ মানলৈকে শুই যাব লাগে ঘৰটো মানে।
অ, এনে কি মাটি খিনি কিমান ডাঙৰ।
মাটিখিনি হ'ব তোমাৰ পাঁচ কথা মান।
পাঁচ কথা ন উম, কেইটো লেব ন আ
তোমাৰ ফাৰ্ষ্টতে এখন চাটতে ঢালি থওঁ।
অ,
তাৰ পিছত আকৌ পইচা পাতিম মেলিলে আৰু ওপৰখন ঢালিম।
অ,
মই তলতে ধৰ সেই চাৰি পাঁচটা মান এনেকে পাৰ্ট বনাই দিম।
অ,
তাতে, ধুনীয়া আৰু পাঁচটামান পাৰ্ক। উম্, পাৰ্ট বনাই পেলাই ধৰ। চব পাৰ্টৰ লগত তোমাৰ দুটা বেডৰুম থাকিব।
এটা লেটিন বাথৰুম।
লেট্ৰিন বাথৰুম আৰু এটা পাকঘৰ।
অ',
তোমাৰ সেনেকে থাকিলে, তাইলচ চাইলচ সেনেকে ৰং চং মাৰি একদম, মোৰ, ধুনীয়া কৰি দিম ধৰ। এটাৰ পৰা তোমাৰ ছয় সাত হাজাৰ টকাকে পাই থাকিম আৰু মাহ মাহত।
সেইটোৱেই টো ন।
সেইটোয়ে কওঁ চাগে মই পইচা কেইটামান। পাইছিলোঁ, এতিয়া এনেই খৰচ হৈ যাবগৈ।
সেইটোৱেইতো অ', কিবা এটা কামত লগাইথলে বোলো।
উম্, কমিবগৈ বাৰু তেনেও লোন চোন ল'ব লাগিব মই।
অ',
এইয়া মিস্ত্ৰীটো এতিয়া পোৱা নাই, তুমি আলি নম্বৰটো পালে মোক দিবা।
অ', অ', ঠিক আছে, মই এটা কাম কৰিম মই কাইলৈ যোনটো তুমি যে ল'ৰাটো কথা কৈছিলা যে।
অ', অ',
সিহঁতে, সিহঁতৰ ঘৰলে এপাক ৰাতিপুৱা সময়ত যাম, গৈ পেলাই মই তাক- কম যে তোমালোকৰ মিস্ত্ৰীটো নম্বৰ আছে নেকি?
অ', থাকিবই সিহঁতও ঘৰ বনোৱা বেছি-
বেছি দিন হোৱা নাই নহয় ন, সেইটোৱেইতো। তাৰপা সুধি, তাৰপা সুধি পেলাই। নম্বৰটো আনি পেলাই, মোক মোকো মানে অ', তোমাক দি দিম।
তুমিও কিবা কাম কৰাবা-
মোৰো মানে, মইয়ো তোমাৰ এই দোকান এখন বনাব লাগে। হাৰ্ডৱেৰ দোকান, মানে- এ দুখলপীয়া হ'ব মানে।
অ', ঠিক ভালে কৰিব চা, দুখ লপিয়া ন, তলত তলত কি দিবা।
নহয় তলতোট মানে হেৰি থাকিব, মেইন মানে প্ৰথম মানে কাউণ্টাৰটো। ওপৰত মানে মাল বিলাক ষ্ট'ৰ হ'ব।
অ', তলত তুমি কাম কৰোৱাতটো তলত কৰা, কটা চিঙাই আহিলা।
অ', কটা চিঙা বিলাক।
অ',
সেইটোৱেইটো।
তাৰ পিছত ওপৰত মাল মল বিলাক থবা। ষ্ট'ৰ ৰুমটো ওপৰত দিয়া, তেতিয়া মানুহৰ দায়ৰেক তোমাক- তাৰ কৰ্মচাৰীখিনিয়ে ওপৰত গৈ পেলাই বস্তু আনিব পাৰিব।
তেতিয়া আনিব পাৰিব অ',
চলিব তোমালোকৰ সেইডোখৰ হাৰ্ডৱেৰ দোকান নাই কিন্তু।
নাই অ', তাকে মই ভাবিলোঁ, এই মাটিখিনি- এনেই পৰি আছে, তাতকৈ কিবা এটা কৰিবলৈ থই দিওঁ।
চাৰিআলি যাবগৈ লাগে কিন্তু তোমালোকৰ সেইডোখৰ পৰা হাৰ্ডৱেৰ বস্তু কিনিব গ'লে।
সেইটোৱেইতো বহুত দূৰ হৈ যায় নহয়। গাঁৱত যদি, গাঁৱত যদি, গাঁৱত যদি এখন বহাই দিওঁ। এতিয়া লাভটো হ'ব ন।
হৈ যাব, হৈ যাব, এ কিন্তু তোমালোকৰ গাঁৱৰ মানুহ চব চাৰিআলিত যায়।
চাৰিআলিলৈ যায় অ', তাতে বোলো হাৰ্ডৱেৰ দোকানটো ৰং চং থাকিবই।
উম্, ৰং চং তুমি তাৰপিছত উম্, চব। যি পায় চব আনিলৈ থই দিবা। লোহাৰৰ বস্তু চব ভিলকা নিবা।
অ,
মই এতিয়া মোৰ ঘৰৰ ৱালটোা গাঁঠনি কৰিলো বাৰু।
তোমাৰ?
উম,
অ, এই আজি মানে আজিকি তোমাৰ আজিকালি মানুহৰ ভাড়াঘৰ বহুত বিচাৰি ফুৰে।
সেইটোতো মোক এ মোক তোমাৰ পঢ়াৰ ষ্টুডেন্ট বিলাক আহিলৈ পেলাই
অ,
তোমাৰ ৰাস্তাত কেতিয়াবা পালে দাদা ৰুম আছে নেকি এনেকে সোধে।
অ,
মই কওঁ আমুক আমুক এইকখন জেগাত নাই তুমি অলপ দূৰত যাব লাগিব।
আচ্ছা।
আমাৰ ওচৰতে এখন কলেজখনো আছে দেখি এডোখৰ পোৱালীবিলাক আহি থাকে।
অ,
তোমাৰ সল আমাৰ একদম ওচৰতে হয় য এডোখৰ ভাড়া দি দিলে তোমাৰ সি লাভ হ'ব।
লাভ হাব সেইটোৱেতো।
ওচৰত হলে খৰচটো কমিব গাড়ী চাড় অহা যোৱা কৰিব নালাগিব।
অ,
এতিয়া স দুই তি কিলোমিটাৰ এতিয়া ৰুমবিলাক আাটছে দুই তিনি কিলোমিটাৰ খোজকাঢ়ি আহিব নোৱাৰে তেতিয়া টমটম টেম্পুত আহে।
অ,
দিগদাৰ হয় মখে
তুমি মানে এটা কাম কৰা হেৰি তুমি যদি এইটো ৰুম যদি বনোৱা,
অ,
তুমি কিন্তু তাৰ আকৌ ভাল ভাল মানে বস্তু বিলাক আনিব লাগিব তেতিয়াহে মানে ত আকৌ মানুহ বিলাক আহিব হয় নহয়?
হয়, অ, হয়, বাৰু মই তোমাৰ এনেকা এই ভাড়াঘৰত বস্তু ধে নালাগে নহয়।
নালাগে!
তোমাৰ মই হেৰিয়ে দিম বিচনা দিম তাৰপিছত ফেনখনন থাকিব আৰু তোমাৰ টেবুল এখন থাকিব।
অ,
সেইয়াইে তাৰপিছত বাকী সিে চব ঘৰৰ পৰা লৈ আনিব বস্তুবলাক।
অ,
তোমাৰ হোটেল হোটেল ৰুম বিলাকতে চব থাকে খালি হোটেল ৰুমতটো তেনেকুৱা তুমি এক ৰাতি থাকিবা।
অ,
পাছদিনাখন গুচি আহিব পাৰি কিন্তু ইয়াত ধৰ তুমি এমাহ থাক এবছৰ থকা একো নাই মাহে মাহে পইচাটো দি থাকিলেই হ'ল।
অ,
সেইটো চিষ্টেমত হয়।
সেইকাৰণে ইয়াত বস্তু চস্তু দিব নালাগে আৰু তোমাৰ বিচনাখন লাগে সেইটোো বিচনাখন মানে, দিবই লাগে আৰু।
অ, সেইটোতো বিচনাখন নিদিলে সিহ কি ৰুম হ'ব।
লাইট ফেন আৰু তোমাৰ হেৰি টেবুল এখন চকি, চকী দুখনমান দিব লাগে,
অঁ
সেনেকেই সেনেকেই কৰিম বুলি ভাবিছো আৰু
সেইটোৱেতো
বাকী ভালে হব চাগে এডোখৰত চলিব তোমাৰ কলেজ খনৰ কাৰণে ষ্টুডেন্ট বিলাক থাকে
অ আকৌ শিকো যে এবাৰ হেৰিও নাই জানো কিবা কেম্প এটা গেপ নে কি বুলি কয় যে
অ অ আছে ইয়াত সেয়া মানুহও বিচাৰি থাকে তোমাৰ গ্ৰেফৰ মানুহে
হেইকেত অ
চলিব চলিব মই তেনে তোমাৰ চাই লওঁ এটা ফাৰ্ষ্টতে এখন চাট ঢালি তলটো বনাই লওঁ। তাৰপিছত চলে যদি আৰু ওপৰখনো ঢালি দিম।
অ' অ'
বাকি মিস্তিটো এতিয়া কণ্টেক কৰিবা দেই কাইলৈ মানে গৈ
মই মি্ত্ৰীটো মিস্ত্ৰীটো সুধিবই লাগিব অ মোৰো মানে কামটো এতিয়া আদৰৱ হৈ আছে নহয়
উম তুমি এতিয়া আধাৰে গাঁঠনি কৰি থলা।
সেইটোৱেতো।
মই তোমাৰ একোকৰাই নাই মইতো ৱাল কেইখনহে দি থৈছো।
অ' সেয়াই ওআলকেইখন দি থৈছা।
উম, তোমাৰ মোৰ একদম পুৰা খুটা পুটা বাা বুলি চব একদম। ধেৰ কৰিব লাগিব খৰচ।
এ এইটো কিছে হোটেলতটো খুলিলে যেনেকুৱা মোবাইলত যে দি দিব পাৰি যে
অ'
সেইটোে হেনেকোৱা কৰি দিবা তেনেকুৱা কৰি ধৰ তোমাৰ মানে কাষ্টমাৰ হে আহিছে আছিল তমাৰ মানে মানুহ বিলাক বেছিকৈ আহিব।
হোম ষ্টে তাত কৰিব লাগিব হোম ষ্টে হলে। উম, অনলাইন মেপে চেপে ভৰাই দিম বাৰু।
অ 'নেটে চেটে দি দিবা অ'
এলেকাত চাবলগীয়া জেগাও আছে।
সেইটোৱে তো
অ' ভাল এইটো জেগাত চব পাই তমাৰ হস্পিতেল আছে।
অ' কলেজ আছে অ' আকৌ কিবা কেম্প এটা আছিলে নহয়।
উম, চব আছে। ওচৰতে চব মানুহৰ সেইবিলাকেতটো লাগে আকৌ ৰাস্তাৰ ওলাই গোলাই গাড়ী অহা যোৱা কৰিয়ে থাকে ন টমটম টেম্পু
অ'
সেনেকে ক'ৰবাত বজাৰ চজা কৰিব যাম বুলি ভাবিলেও টম টম পাই যাব।
অ'
সেইটোয়ে কৰিম তুমিও খালি হাৰ্দোৱে খন যিমান পাৰা জল্দি বনোৱা।
উম, তা মো পৰাই নিব পাৰিবা বস্তুবিলাক।
উম, তোমাৰ পৰা আনিমতো আনিম আকৌ তোমাৰখন চলিব এডোখৰত নাইও। বেলেগে নবনোৱাৰ আগত তুমি বনাই লোৱা।
সেইটোতো অ'
তোমাৰ আধাটো গাঁঠি থোৱা হৈ আছে ন।
আধা মানে তোমাৰ খুটা পুতিছিলো। খুতা পুতি পেলাই তোমাৰ গাঁঠনি এক চাইড কৰাই আছে।
অ'
এ মিস্ত্ৰীটো মানে তোমাৰ দুদিনমান কৰিয়ে বেলেগ এটা মিস্ত্ৰীে
অ'
দুদিনমান কৈ তাৰপিছত বেলেগ এটা সি বেলেগ বিল্ডিং বনাবলৈ হেৰি পালে। কণ্টেক্ট পালে গুচি গুচি গ'ল। তাৰপিছতে এতিয়া ত ফোন মাৰি থাকিলেও ফোনডাল ৰিচিভ নকৰে।
আহিম আহিম কৈ পেলাই এনেককা কৰে দেই উ, উম, যে ফতোৱা মানে ডাঙৰ কণ্টেক্ট পাই গ'ল যে সিহঁতে এতিয়া তোমাৰ তোমাৰ কামটো মিলাব নোৱাৰা হল।
আ'।
সেইকাৰণে বাদ দি দিলে তোমাৰ কাম।
বাদ দি দিলে।
পইচা চইচা চাগে তুমি ক্লিয়াৰ কৰি দিছিলা সিহঁতক।
ক্লিয়াৰ মানে কেইটামান মোৰ পৰা গ'লহে।
সেই বেছিকে লৈ থৈছোঁ।
বেছিকৈ লৈ থৈছিলে ঠিকা দিছিলো নহয়।
অ' তেনে তুমি সেই মিস্ত্ৰীটোক কামোৰ দিয়া এ ফোন কৰি কৰি তাক।
না ফোন ফোন ৰিচিভ নক কৰে আন'নন নাম্বাৰৰ পৰা মই ফোন মাৰি চাইছিলোঁ। ফোন ৰিচিভ কৰে, সি এদ মোক পইচা কেইটা খাই পেলাই পলালে।
অ' সেই তেনেকুৱাই হ'ব।
সেইটো কাৰণে এতিয়া বেলেগ মিস্ৰিক বিচাৰি ফুৰিছোঁ।
এ, ভাল এই আলিকে আলিকে কোৱাহিয়ে কণ্টেক্ট দি দিব পাৰিব তোমাক।
অ' আলিয়ে কিন্তু আলিয়ে কিন্তু ঘৰ চৰ বিলাক ধুনীয়া বনাই ন'।
বহুত ধুনীয়া আৰু তাৰ কাম বিলাক ভাল।
অ'। মানে তোমাৰ তাক এতিয়া এৰি থৈ পেলাই এই ঘৰত যদি আমি এৰি পেলাই বেলেগলৈ ক'বালৈ গৈছো
উম।
সি ধুনীয়াকৈ ঘৰটো বনাই থাকিব।
অ'।
তাৰমানে এইবিলাক চুৰ পাতলি এইবিলাক হেৰি নাই এতিয়া ই ইটো যোনটো মই লগাইছিলোঁ
উম।
এয়া আহমেদ বুলি কয় তাৰ সি কি ঘৰত একো বস্তু নাথাকে।